হেল্ল অ', তাৰছত হয় হয় মই কাত খাই যোৱাচোন পালো। হয় ভালে দিয়া তোমাৰ।
ভালেই দিয়া যোৱাকালি গৈছিলোঁ তোমাৰ লাডাখ গৈছিলোঁ।
অ আহিলা গৈ
উম আহিলো মই এসপ্তাহে হ'ল আহা মানে যোৱা এসপ্তাহ হল যোৱা কালি আহি পাইছো
অ তুমি আকৌ কৈছা বোলে যোৱাকালি মই লাডাখ গৈছিলো তাকে ভাবিছো তুমি এদিনতে কেনেকে ঘূৰি আহিল
হেই নাই যোৱাকালি আহিছো বুলিহে কৈছো
এ গৈ আহিছো বুলি মানে কোৱা নাই তুমি যোৱাকালি গৈছিলো বুলি কৈছা
ভাগৰ লাগি আছে ভাগৰে জোগৰে মুখৰ দি কিবা ওলাই গল দিয়া এই লাডাখ গলো লাডাখৰ পৰা আহি পেলাই তোমাৰ কি কৰিলো যাওঁতে গ'লো তোমাৰ ফ্লাইটত গ'লো আহোঁতে তোমাৰ ট্ৰেইনত আহিলো বুইছা ইমান দাম
নাই নাই ইমান দা বাইক নাই নহয় মোৰ ইমান দাম তোমাৰ পইচা পাতি টিকেটৰ ইমান দাম। তাৰ পিছত তোমাৰ গলো তোমাৰ ৰেলত গ'লো আহোতে উৰাজাহাজত আহিলো তাৰপিছ ছত তোমাৰ তাত গৈ পেলাই তোমাৰ থাকিলো তোমাৰ কেইদিন। চাৰি দিন থাকিলো তোমাৰ উম চাৰি দিনত মোৰ খৰচা পাতি হৈছে তোমাৰ হেৰি উম পাঁচ হাজাৰ এইফালে পাঁচ পোন্ধৰ পোন্ধৰ বিছ হাজাৰ টকা তোমাৰ ৰুমতে গৈছে বুইছা
উম লবই দিয়া
উম মে তাৰ মানে পাহাৰীয়া জেগা যে বস্তুবিলাক পোৱা মানে বহুত কঠিন বিছ হাজাৰ টকা তোমাৰ ৰুমত গৈছে এইফালে খোৱা বোৱা তোমাৰ মোৰ খৰচা পাতি মিলাই গোটেই তেনেকে হেৰিটোত তোমাৰ মানে যাত্ৰাটোত মোৰ এক লাখ ত্ৰিশ হাজাৰ টকা খৰচা হৈছে
অ
বুইছা
অ বুজিছো বুজিছো
উ তাকে মানে এতিয়া মানে কি কৰিম কি নকৰিম ইমান টকা খৰচা হৈ গল এ খোৱা বোৱা কি আও হেৰি দি খালো এ তোমাৰ হেৰি বনালো উম মায়তো মাই কচোৱে এই দুত কৈ ঊ ঊল কচু যে
শুনাচোন হেল্ল' হয় তুমি পাৰা যদি অলপমান হোৱাটছএপত আহা চোন
অ
তেওঁ মানে হেৰি মই কথা এটা কম বুলি ভাবিছিলো
কি বোলে
কথা এটা ক'ম বুলি ভাবিছিলে বোলো
কি হৈছে হেল্ল'
হয় শুনি আছ নে তুমি তুমি অলপ হোৱাটছপত আহা চোন
অ তাৰপিছত তোমাৰ মানে কি হ'ল হেৰিত গ'লো অ যাওঁতে তুম ৰেলৱেত গলো ন
উম
আহোতে তোমাৰ গলো আহিলো হেৰি এয়া এইটো কি কৈছিলো উৰাজাহাজত
উম
এই মোৰ মাতটো ৰবা মাতটো মানে অলপ হেৰি হৈ আছে বেয়া চেয়া না মানে তাত যি ঠাণ্ডা ন পুৰা কম ঘূৰি গৈছে গতিকে
উম
মানে তোমাৰ পুৰা বৰফ চৰফ পৰি থাকে এনি টাইম
তিনি বছৰ লগা নাই বাৰু তাততো বেয়া বেয়া হৈছে লগা নাই ভাল ভালে হৈ আছে
অ নাই এতিয়া মানে হেৰি হে ভিক্সৰ নিচিনা এটা তাত তাৰ পৰাই আনিছিলো সেইটো অকমান খাই ললো যে ডিঙিটো অলপ হেই হল গল তাৰ পিছত তোমাৰ মানে হেৰি হ'ল মই গ'লো গৈ পেলাই তাত না থাকিলো তিনি ৰাতি থাকিলো
উম
থাকি কৈ ঘূৰি মেলি তোমাৰ হেৰিত গলো তোমাৰ এইটো কি লাডাখৰ তোমাৰ লেট গ'লো লে যিখন তোমাৰ মানে হেৰি অ এই তোমাৰ হেৰি শ্বুটিং কৰিছিলে মনত আছে ন থ্ৰী ইডিয়েটছ যে মনত আছেনে
আছে আছে
অ সেই থ্ৰী ইডিয়েট যে তাত শ্বুটিঙত গৈছিলো গৈ পেলাই তোমাৰ তাত এয়া আহ তোমাৰ সেই লে লেহখনৰ কিনাৰতে মানে এদিন ৰাতি তোমাৰ তাত ৰখিলো ৰখি কৰি লৈ এতিয়া আকৌ মানে তাৰ পৰা, উলিয়াই ওলাই আহি আহি লৈ পেলাই মই আ‍ঁহ যোৱাকালি তোমাৰ হেৰিত ৰেলত আহিছিলো তোমাৰ পৰহি দিদিনাখনে উঠিলো, যোৱাকালি চতৰসি দিনাখন আহি পেলাই পুৰহিদিনাখন উঠিছো, আহি পেলাই দেল্লীত ৰখিলো।
উম।
দেলহিত তোমাৰ ৰখা পিছত, দেলহিৰ পৰা আকৌ তোমাৰ ট্ৰেইন এখন লৈ আকৌ মানে বেলেগ ট্ৰেইন লৈ আকৌ কলিকতা আহিছো, কলিকতাৰ পৰা দেলহিৰ পৰা ৰাজধানীত উঠিলো, ৰাজধানী উঠি তোমাৰ ডাইৰেক্ট কলিকত ত আহি কলিকতাৰ পৰা ডাইৰেক্ট আকৌ গুৱাহাটী আমাৰ অসমত মানে প্ৰৱেশ কৰিছো। তোমাৰ ইমান ভাল লাগিলে ট্ৰিপটো আৰু দেলহিত যে তোমাৰ ইমান পলিউশ্যন বুজিছা। তোমাৰ বায়ু প্ৰদূষণ তোমাৰ যি মানে তুমি উশাহ এটা যদি লোৱা ন, গো টেই তুমি এয়া কি মানে তোমাৰ হেৰি এ তোমাৰ বেয়া দুৰ্গন্ধ মানে নাকত সোমাই যায় বুজিছা।
শুনিছা?
হয়, শুনি আছো দিয়া।
অঁ সেইয় দুৰ্গন্ধ। এইফালে আকৌ তোমাৰ কি হৈছে, এ যি তোমাৰ মানে হেৰি আছে ওখ ওখ। অট্টালিক সোপা অট্টালিকা সোপা আছে তাৰ পৰা যি তোমাৰ নিৰ্গত ত হয় ন লেতেৰা যিবোৰ নিৰ্গত সেইবোৰ নালাৰে আহি মানে দেল্হীখন মানে বহুত মানে তোমাৰ ঠিক কৰিবলগীয়া হৈ আছে বুজিছা।
অঁ অঁ।
কি মানে হ'ব তুমি এতিয়া ক'ত আছা, পিছে ফুৰি আছা নে নে বাহিৰত আছা?
নাই বাহিৰত নাই মানে মই শুই উঠি।
অঁ এতিয়া ক'ত আছা?
শুই উঠিব আৰু বিচনাতে বহি আছো, বাহিৰত কি ওলাব যি গৰম।
অ তোমালোকৰ ভি তৰত আজি নেটটো ভালকে চলি দেখোন, এনেহ'লে তুমি ফোনৰ কথা পাতিলে বাহিৰতে যোৱা।
অঁ, মানে কোনোবা দিনাখন ঘপকে হৈ যায় আৰু মানে ভাগ্য কমে। মই মানে আছিলো যে মোবাইল চাই আছিলো, তুমি ফোনটো কৰি দিয়াৰ কাৰণে লগে ৰিচিভ কৰিব পাৰিছো, আজি মানে নেটৱৰ্কটো ভাল। মানে কি জানা আমাৰ এই ফালে মানে ৰ'দ ৰ'দ যিমান দিয়ে সিমান নেট ৱৰ্কটো ভাল হয়।
উম ঠিকেই কৈছো বাৰু।
যদি ডাৱৰীয়া হৈ যায় নহয় আমাৰ নেটৱৰ্কে নাপায়।
অঁ, বাট বাকী ভাত পানী খোৱা হ'ল।
অঁ, ভাত পানী খালো দিয়া, ভাত খালো। ভাত আজি দালি দি খালো দিয়া।
ডালি দি খালা।
দালি দালি।
দালি আৰু
দালি আৰু মাছ ফ্ৰাই।
বা আকৌ যে তোমালোকৰ যে ঘৰৰ পিছফালে পুখুৰীটো যে খিচিম-খিচিম বুলি কৈ আছিলা মানুহ এজন বিচ বিচাৰি আছিলা। মই লাডাখত যোৱা আগতে যে তোমালোকে যে কৈ আছিলা হ'ল নে নাই?
কি কৈছা বোলে পুখুৰী?
মই যে মই লাডাখত যোৱা আগত যে তোমালোকে যে কৈ আছিলা মোক যে পুুখুৰীটো সিঁচিম মানুহ এটা বিচাৰি দিব লাগে। হ'ল নে নাই সিচিলা নে নাই?
এই পুখুৰীটো সিঁচিলোঁ
কিমান পালা মাছ?
উম মাছ বিলাক চব বেলেগে মাৰি নিলে।
অঁ! নোলাল নেকি?
নাই বেছি নোলালে দিয়া। চববিলাক চুৰে চোৰে মাৰি নিলে এতিয়া মাছ বেছি নোলালেই তোমাৰ।
অঁ! এই হেৰি কৰিবা তোমাৰ এয়া কিমান ওলালে মাছ?
এ দি থোৱা আছিল চাগে মানে বিছ কেজি মান দহ কেজি মানহে এনেই এনেকুৱা দিয়া মাছ ওলাল বাকী বনৰীয়া মাছ পাঁচ কেজি মান ওলাল নেকি?
অঁ মানে বান পানী বানপানীত চাগে অ বহুত মাছ উটি গ'ল ন?
নহয়-নহয়, মানুহে মাৰি নিলে চুৰ কৰি নিলেও।
অ-অ এই চোৰবিলাকৰ পৰা নকবা আৰু বুজিছা মানে কি মানে একো এটা কৰিব নোৱাৰি বুজিছা মানে মানুহবোৰে কাম কৰি খা, খুজি-খুজি খা লাগিলে। খুজি খালেটো দিম ন।
অঁ! হাত-ভৰি আছে, হাত-ভৰি আছে কাম কৰি খাওক মানে কি জানা আমাৰ ঘৰতো মতা মানুহ নাই ন ৰাতি হ'লে যাব নোৱাৰে কোনো। সেইটো কাৰণে মানে চাগে এইটো চান্স লৈ মানে চবেই।
অঁ! সেইটোৱেই চাগে ভাবিছে কোনো নাই কৰাত। পুখুৰীতো চোৱা-চিতা মানুহো নাই। কোনেনো আহি পেলাই ৰাতিখন চাব সেয়াইটো সুযোগ লৈ সেইফালে মানে চব ৰাতিটোতে-ৰাতিটোতে মানে উঠুৱাই পেলালে চব।
ৰাতিটোতে মানে হয় হবলা কিন্তু মানে তুমি এনেকুৱাকে মাৰি নিয়া মানে গমো পাওঁ আমি কোনে মাৰি নিছে।
উম-উম মাছত তোমালোকে কি কি প্ৰয়োগ কৰা ইউৰিয়া-চিউৰিয়া প্ৰয়োগ কৰা নেকি?
নাই-নাই। এইটো যে হেৰি যে কি বুলি কয় খলিহয় বুলি কয় যে?
অঁ-অঁ! সৰিয়হৰ পৰা ওলাই যে?
সৰিয়হ পেলা অঁ সেইটো যে ওলাই যে পিঠাটো যে সেইটো দিয়া হয় মানে আনি বেলেগ নিদিওঁ।
অঁ সেইটো খায় মাছতো সেইটো প্ৰিয় খাদ্য।
অঁ! এইটো-এইটো এনেই সৰু-সৰু-সৰু পুখুৰীহে এনেই। ঘৰৰ পাচ চাইডে মানে এইটো এনেই পিছৰ ঘৰটো বনাওঁতে মানে সেইটো এনেই খান্দা গ'ল মাটিখিনি উঠা-উঠাব লাগে যে ঘৰৰ ভেটিত। কিন্তু এনেই আমাৰ মানে তিনি বিঘা দাগ এটাত মানে পুখুৰী আছে। সেইটো মানে মানে চোৱা-চিতা কৰিবলৈ মানুহ দিয়া হৈছে। মানে সেইটো আমাৰো নহয় মানে বেলেগেও নহয় মানে আন্ধি দিয়াৰ নিচিনা দিছো দাক দিছো যে।
হয়-হয়।
ডাকত দি থোৱা গৈছে। সেইটোত মানে বহুত মাছ আছে।
অঁ-অঁ! সেইটো দে সেইটো সেইটো সিঁচা গ'ল?
হয়।
সেইটো সিঁচিলা নে নাই?
হয়। সেইটো মানে মাঘতে মাজতে সিঁচা গল দেই মাঘত।
হয়।
মাঘৰ বিহুৰ আগত সিঁচা গ'ল চিকৰি কৰি এতিয়া আকৌ ডাঙ আকৌ মাছ দিয়া গৈছে। চব‌ মাছ আছিলে তলত। মানে এটা তিনি বিঘা দাগটোত মানে চাৰিটা ভাগ কৰা হয় আছে দেই। তিন বিঘা মানে এটাত মানে চব লোকেল মাছ পাবা। কাৱৈ গৰৈ পুঠি খলিহনা মানে সেইবিলাক পাবা।
অ।
আৰু এটাত মানে বৰালি মাছ পাবা দেই বৰালি মাছ হলে মানে বেলেগ মাছ একো থাকিব নোৱাৰে যে। সেইটো কাৰণে এটা বৰালি মাছ দিয়া হৈছে আৰু এটাত মানে চিতল আৰু খৰিয়া যে‌
অ খলিহনা।
অ সেইটো দিয়া গৈছে আৰু তিনটা হ'ল নহয় আৰু এটাত মানে ব এইবিলাক কিবা কি বুলি কয় ৰবা ৰৌ মিৰিকা সেইবিলাকত কুহি সে
কুহি মাছৰ কেজি কেনেকে তোমালোকৰ তাত তাত কেজিবোৰ কেনেকে
ইয়াতো বেপাৰীটোৰ আঢ়ৈশ দুশ লয় কিন্তু এনেই তুমি গাড়ীত বেচিব গলে
গৰম পানীলৈ কিমান?
অ গড় নহয় মানে গাডীৰ গাডীত যে বেচে যে
হয়।
উম তাত ত তোমাৰ